হেল্ল'
হেল্ল' অঁ শুনা পাইছা হেল্ল'
হেল্ল'
আহ কি কৰি কৰি আছ এতিয়া
এনেই আছোঁ
অ চাউডটো যাই আছে না ভালে শব্দটো
পিছত অ অলপ জৰে জৰে ক শুনা ন
অ অ অ ঠিক আছে পিছত পঢ়া পঢ়ি আছ ন নাই ডি এল ৰৰ কাৰণে
অঁ পঢ়া সেইয়ে আৰু মোবাইলত দুই এটা ভিডিঅ' চোৱা হয় আৰু পঢ়াই নহয় দেখোন।
অ কালি জাকা দিয়া কিবা পঠাল নাই গৰুবোৰ গৰুবোৰ চাইছা নে নাই
তই পৰি আছানে।
অলপ চলপ গ্ৰুপত কালি দিল কিবায়া অসমীয়া
আহ অ মই সেই অ গ্ৰুপত অ কিবা এটা জাকী আসনৰ গ্ৰুপ তত ন
অঁ অঁ
অসমীয়া মই এনে খালি দেখিছো অলপ চা নাই এনে ভিতৰত সোমাই চাৱা নাই মানে আজি চাম বুলি ভাবছিলো
অঁ কালি চাইছোঁ অলপ মানে অসমীয়া গেয়া বয়াকৰণৰ বিষয়ে দিছে নাট্ৰবৃদ্ধি সত্ৰবৃদ্ধি আৰু
এলাই আহি বোঠাই।
ঘৰতে প্ৰেক্টিছ কৰি লৈ এই প্ৰথবাৰ মানে পৰীক্ষা
এ ওৱেমাৰ চিট ক'ত পাম দে ওৱেমাৰ চিটত একজাম দিছো দে আমি আৰু এগিলাই প্ৰেক্টিছ কৰা দৰ
অ সেইটো হয়, কিন্তু এনেই ডাউনলোড কৰিহেনে প্ৰিণ্টলড কৰি আনিকেনে প্ৰেক্টিছ কৰিব পাৰি।
অ' পাৰি কিন্তু কুৱেশ্যনবিলাকত পাম না
হয় কুৱেশ্যন মানে সেনেকে বনাই ল'ব লাগবো মানে ধৰ কুৱেশ্যন গিলাক মানে এতিয়া ইউটিউবত চাই চাই লিখি বনাই ল'ব লাগে আৰু বাকী এনে কি কৰি আছা এতিয়া।
এনে বহি ভাত খালো, ভাত খাই বহি আছো।
উ কিহে দি ভাত খালি?
ভাত, দালি।
অ' দালি চব-চব দালিয়ে খাই থাকে না।
দালিয়ে
অ দালিটো হৈ থাকে, ভাতৰ লগত দালি
দালি, লেবু আৰু ভাজি এতাই বৰ্তমান গৰমৰ দিনত এতাই বেছ খাদ্য।
উম-উম ঠিকে আছে। পিছে এইটো সেই কুৱেশ্যন যিবাক লিখিছা ন সেই কেৰিয়াৰ কা কেৰিয়াৰ-কেৰিয়াৰ এটেনশ্যন মেমে যে কি কৰিছে এইবোৰ। অ' মই লিখা নাই কালি, কালিটো বৃহস্পতিবাৰে, কালি যাম। যাব লাগিব ন। জমা দিব লাগিব খালি।
উম কি লিখি মিলা টপিক গিলা দিবা লাগিছে
এয়া দিছে গ্ৰুপত দিছেতো মানে তুমি কোন? মানে তুমি কি কৰি ভাল পোৱা অ' কেই কুৱেশ্যন দিছি দে। তাৰমানে তুমি কোন, তুমি কি কৰি ভাল পোৱা কি কি বস্তু
মই চাৱাই নাই দেখোন।
অ মানে কি কৰিব খোজা মানে তোমালোকৰ ইয়াতে কি সুবিধা আছে? যে কি কৰি কেনে টকা গটাব পাৰি, ইনকাম কৰিব পাৰি মানে কি কি সুবিধা আছে কি সুবিধা আছে। কৰা যায় আৰু তোমালোকত ঠাইৰ পৰা থাকেনে আৰু তুমি কিটো কাম কৰিব বিচৰা সেইটো কামত কি কি মানে পাই আছা কিয় কৰিব নোৱাৰা সমস্যা বিলাক দেখি তেওঁলোকে সমাধান কৰিবলৈ অ' যত্ন কৰিব কিবা কিবা এটা উপায় দেখাই দিব আমাক। অ' এপলো গ্ৰুপত দিছে অ' এয়া কৰিব দিছে।
অঁ
ভাবিছোঁ আজি লিখিব লাগিব আজি তাৰমানে লিখিলে এজন কালিতো যাব লাগিব ন
চাবা লাগিব ৰ
অ আৰু কিছুমানৰ বাপনটো লাইব্ৰেৰী ট ট্ৰেইনিঙত যাব ন
অ কেই কেই তাৰিখেবাৰ যাব ক'ল মই পাহৰি গলো কালি নেকি আজি সোতৰ ন ষোল্ল
উম ষল্লটো কালিয় আছিল আজি সোতৰ সাজি বৃহস্পতিবাৰে যাব তেওঁলোকে অ সিহঁতেতো নাথাকে। তুমি থাকিব লাগিব মই থাকিব লাগিব
ওঠৰ, ঊনৈছ, বিছ, একৈছ। একৈছ তাৰিখে আহিব নেকি?
উম্ উম্ হয় চাগে। বিশ, একৈশটো আমাৰ সেইটো কি শিকাব নহয় কৰ্মশালা।
অ শনিবাৰে।
অঁ ৰবিবাৰটো এই দুটাতে আমাৰ কি থাকিব? কৰ্মশলা থাকিব আমাৰ। ত সেইদিনা নো কি নো‌‌ পাতিছে কি? কেচি আৰু।
কি কেচি? কেচি আৰু কলম বহি। অহ।
তোমাৰতো দূৰতে ইণ্টাৰে আছে যিটো ক্ৰ'চেড বুলি কৈ জুলৰী থুলৰীগিলাক বনাব
অ।
মোৰ ডিজাইন গিলা কেনেকে বনাওঁ ডিজাইন গিলা টো, ফুল ফুল চোল যে আক
ডিজাইন গিলা চাব লাগিব ৰেই ইউটিউবত বেলেগ নিজে ডিজাইন গিলাক ক্ৰিয়েট কৰিব পাৰি নেকি আমি?
হয়তটো বেলেগৰ কপি কৰিবা লাগিব না।
কৰিব লাগবই চাব লাগিব ডিজাইনটা তাৰ তাৰপ অলপমান মডিফাই কৰি আনে অলপ বেলেগ চেম ছেম নহ'ব অলপ বেলেগ টাইপ কৰিব পাৰিব সিহঁতি। আৰু এই বটল ডিজাইনিং টাইপ। ক মই চাইছিলোঁ, এতিয়া কালাৰ কালাৰ হ'লে আৰু বেছি ভাল হয় ৰঙেদি।
উম উম।
ৰঙেদি সেনো ওপৰত এ ড্ৰয়িং কৰিহে না ভিতৰত লাইট ভৰাই দিলে ধুনীয়া দেখে। কৰলে কৰব। হব পাৰে কিন্তু মেইন হল হিতাই বস্তু আৰু বস্তু নহয় মেইন মেইন হ'ল নিজৰ ইচ্ছাটা নাই।
অ সেইটোয়ে।
সেইকাৰণে।
নাই মই এতিয়া বনোৱা চ শিকা ইচ্ছা আছে অলপ যদি নিজে বনোৱা পাৰা যদি পইচাটো বাচি যায় মানে সূটাটো অলপ কম দাম কিনিব পাৰি ধৰ কিনি যে নিজে বনাই ল'লি, সেই তিনিশ চাৰিশ টকা খৰচ নে গেল না।
তে। বিয়াৰ, মোৰ ৰং আছে বিয়াৰ ব বটল বিয়াৰ বটল নাইনে? বিয়াৰ বটল আছে। বিয়া
সেইটোৱে বিয়াৰ পাছত পোৱা যায়, জুলি চুলি দিনাখন বহুত পোৱা যায় পৰা থাকে ইফালে ইফালে
আছে, আহ।
সেইটোৱে আৰু আজি লাইব্ৰেৰীত যাবি নেকি? নাযা
নাজা, নাজাং। আজি তাতে মিটিং হৈ আছে স্কুলত।
অ এল পি স্কুলৰ না।
উম।
অ কিহৰ মিটিং?
আজি কিবা জ্যোতিষ, জন্ম জয়ন্তী তাৰে নেকি? জ্যোতিপ্ৰসাদ আগৰবালাৰ।
অ জুন হয় নেকি?
আহ এটাৰে পিঠে
যা এতিয়া বন্ধ হৈছে নাই ইতিয়া আহিলা ম না থাকে মোৰ।
হ।
এতিয়া স্কুটি লৈ নাযাওঁ না এতিয়া এইবিলাক মজা নাথাকে।
অ এ মই আৰু ক'ত চাৱাতে, মই এতিয়া তাতে মি টিং হ'বৰ কাৰণে সিদিনা এই প'ষ্টগিলা উঠাবা কল কাৰণে সি মত পৰিল তাকো কোৱা নাই কি মিটিং হ'ব খালি কৈছে।
তেতিয়া অলপ পঢ়িব লাগে, ডিলাৰৰ কাৰণে পঢ়িব লাগে আমাক যিহেতু ডিল এটা সলাব লাগে না।
সেইকাৰণ তো মই এই তাত সময় দিবা পাৰো, অ। ইন্ত। নপঢ়ুবে আৰু
বিৰেণ ত ককলো সখিনা যে ক'ল যে প্ৰথম বিশ্ববিদ্যালয় নে কিবা আছে তাতে দাইৰেক জইন পি লপ ফ্ৰী আৰু চেলাৰিও ভাল দে মানে টেটটো হ'ব তেতিয়াতো কেতিয়া হ'ব কেতিয়া নহয় এতিয়া। ৰখি ৰখি থাকিব নালাগে নাই ইমান হয়নে নাই।
উম। উম।
কৰি লগে লগে সোমাই যাব পাৰে টিচিং লাইনত থটাৰ সুবিধা আছে এই এই ল'ৰাটোৰ সিদিনা ক'ল যে প্ৰথম বিশ্বাত বিলে কিবা আছে ডাইৰেক্ট দঘটা কৰ চাৰ্টি থাকিলে ডাইৰেক্ট সোমাই যাব পাৰে কিন্তু আমি কিছুমান যে ৰখি থাকে বহুত বছৰ। টাইময়িল ন নষ্ট হয় কিবা। তেটো ফটকে নহয় না হয়নে নে লগে লগে। এক বছৰ দুই বছৰ এইবছৰ এনেকৈ কেতিয়া হ'ব কোনো ঠিক ঠিক অঁ আজিকো হৈ থাকে কথা এই বছৰে। কি হৈ যায় ন আৰু যদি দেৰি থাকে। তেওঁলোকে সেইটো কৰি থাকিব পাৰিম আৰু হেইটো ওলালে পৰীক্ষাটো দিব পাৰিম সেইটো কৰি থাকতে দিব পাৰিম আৰু জবটো পালে সেইটো ৰিজাইন কৰি এইটো জইন কৰিব পাৰিম। সেনেকুৱাকৈ মানে ডেইলটো কৰাৰ পিছত মানে সেইটো এটা ভাল লাগিছে যে অপচন আছে ক'টো। কৰাৰ পিছত লগে লগে এটা জব জইন কৰিব পাৰিম।
হম।
ত এইটো ভাল লাগিছে এইটো
অ কালি গেলে আৰু কব ভাল হ'ল এ সুধি থাকি কি কৰিবি কি নবি ত। কৈ থাক না কি কি ওলাই আছে কি কি নাছে নাই। কি কৰিবি কি নকৰিবি সুধি থাকিলে মোক ভাল নালাগে অ নাজানো আমাক কৈ থাক কি কি এনে এনে সুবিধা আছে সেনে সেনে। পটেচ
ত' সেইগিলাক দেখখন জানেইবিলাক কৰি চাম কোনটা ভাল লাগে কোনটো ভাল এনে এই ক্ৰচছেট এইলাক কৰি চাম ভাল লাগে নালাগে অৰ্গেনিক ফাৰ্ম কৰি চালে গম পাম কৰি খ পেছালিয়ে গম পাওঁ যে কাৰণৰমি আৰু হেনো নাই
ভাল লাগে মানে কি তই যদি বনাব পাৰা পইচা যদি পাওঁ তেখখন ভাল লাগব এনেই ভাল লাগব সিতা যিয়ে কও নকও
অ অ সেইটোৱে সেইটোৱে যদি আমি যদি যদি এ অৰ্গেনিক ফাৰ্মটো কল যে উ সেই ল'ৰাটো যে কল অৰ্গেনিক ফাৰ্ম যেনে কলেজৰ মাটি আছে বহুত আবেদন দিয়া নাই কেইজন মিলি কৃষি চিষি কৰিব পাৰা
এইবিলা মোৰ মোৰ ইটাৰেষ্ট নাই এইবিলাক নকৰোঁ।
অ কিবা গলপাৰ বজাত সোজাত দেখাই দিছে কিবা কিবি
উম এইলে যিমান সহজ কয় না ইমান সহজ নহয় এইবিলাক। তাহাৰ মুছলিম গিলাই পাৰে।
উম হাৰ্ড হয় হাৰ্ড হয় আৰ সিহঁতেও কৰিছে না উম ভেজাল থাকিব সেইটো আৰু কি কমিউটিৰ লগত যদি কি কৰা যায় অলপ। এতিয়া সহজ অকলে হাৰ্ডৱ হ'বই নকলে বহুত হাৰ্ড।
উম।
অকলে মানে হাৰ্ডেই হয় বহুত।
উম। একলে একলেতটো হ'ব সি মেলনা জাগগা ঘূৰ্ছে পঢ়ছে
সিহঁতে কৈছে একোটা ফাৰ্ম পাব এইবাৰ কিবা কোম্পানী চোম্পানী খোলছে কাৰ কেনেকে খোলে কি খোলছে কিবা কোম্পানী অলপ। ভালে'ব লাগে ন বুজাই আমি। বুজি নাপালোঁ অলপো।
নক'ব আহিলা ভাল কথা কোনো কায়ো নকয় মানুহক যিমানেই হেৰি হওক মানে যিখিনি কৈ আছে কৈ আছে আৰু ভালেই কৈ আছে
উম।
এ এটা লং প্ৰচেছ এ আমি শুনিহে আছোঁ খালি এক কোটি টকা পাব। কিন্তু এক কোটি টকালৈ প পাবলৈকে যাওঁতে যে কিমান সময় লাগিছে সিহে জানছে। তে।
উম লং পচেছ আৰু বহুত কি হ'ব লাগব না। আজি কৰি আছে মাষ্টাৰ। তেল অৰ মাচ চচিয়েল ৱ কিমান পইচা গৈছে তাৰ সাত লাখ টাকা মান গৈছে কৈ আছে। আৰু আমাৰ কাৰণ সিলা সম্ভৱ নহয় এই নৰ্মেলম দিয়া এটা যদি কৰ বাৰু সেই টিচিং লাইনত সেই সুবিধাটো কৈছে যোয় সিদিনা বিশ্ব কা প্ৰথম কিবা অ নামটো প সুধিব লাগিব আৰু মত আছে নেকি তোৰ কিবা। হেল্ল'। প্ৰথম বিশ্ববিদ্যালয় নে কিবা ক'ল নেকি। সেনেকে কিবা আছিল। পৰীক্ষাৰ পিছত যাম কিন্তু মই এতিয়া নিচান গ্ৰামত ধৰ্মত হেল্ল'
হয়।
হেল্ল'।
অ শুনি আছো।
অঁ নিচানকনা মই যাম দেেই এইবাৰ এই পৰীক্ষাৰ পিছত।
হ'ব দে।
ছয়তাৰিখে সেই সেই লগটোও খুব।
অ কম দে এখন আাৰসত দিম না মজা লাগে। সিবজায় নে।
অ আনাৰ চনত লৈ আহিম অলপ চলপ পিনি। একবাৰ বজাৰত বেচাইছিলিও না আনি কিনে।
হা।
বজাৰ বেচাছিলি ন একবাৰ আমাৰ কাৰ।
বেচাও নাই বেচা অ আমাৰ দে আনিছিল একবাৰ দাব।
আ আ বেচছিলি যে।
উম। এখন এখন যাই, ভাল লাগিব এখন। পৰা সেউজীয়া সেউজীয়া হৈ গৈছে না
বৰ ভাল যে যাব ইচ্ছা আছে মানে যামেই মানে এইটোতছত অমৱস্যা যাোৱা হয় ন নহয় নাজানো ৰ হেল্ল' অমাৱশ্যা‌ত যাবি
অমবাচীত কি হয়?
অ কোনো ঠিক নাই মোৰ টিউশচনো আছে আৰু টিউচন বিলাক পৰীক্ষাও আছে মানে বিশ তাৰিখৰ পৰীক্ষা। তাৰো পৰীক্ষাটোত ভাল হ'বা লাগে ন, টিশন দে পীৰ কাৰণেই টিউচনটা কি? কৰি আছা নেকি?
নাই কৰা নাই কৰিম কৈ আছে ৰ দুই একজনে
অ ভিতৰত এতি কামটো যে কৰি আছিলে গুৱাহাটী এয়াৰপৰ্টত সে কইচা এটা পাইছা
পইচা লাইছো
অ পিছতে ই কছিল যে কি নাম?